হেল্ল' শুনিছিলনে আপুনি।
নমস্কাৰ, নমস্কাৰ।
হয়, আপোনাৰ ভইচটো ভালকে অহা নাই। আপুনি কি কৰিব পাৰিব
হয় শুনিছেনে
হয় হয় হয় খুনিছোঁ নিশ্চয়
অ আপোনাক
এতিয়া আহিছেনে
অহ আহিছে আহিছে
হয় হয় হয় নিশ্চয়
উম আপোনাক প্ৰথমে নমস্কাৰ জনালোঁ
হয় হয় ময়ো আপোনাক প্ৰথমে নমস্কাৰ জনালোঁ
অ আহ আ হয় হয় আছো আছো আছো আপোনাক মই আমাৰ স্কুলৰ বিষয়ে আমাৰ আমাৰ যেতিয়া প্ৰাই প্ৰাইভেট স্কুল আৰু চৰকাৰী স্কুল
হয় হয় নিশ্চয়
তেনেকৈয়ে অকমান আলোচনা কৰিবৰ কাৰণে আপোনাক ফোন কৰিলোঁ আহ আপুনি জনাত আপুনি জনাত এ প্ৰাইভেট স্কুল আৰু চৰকাৰী স্কুল স্কুলত আপুনি কেনে ধৰণৰ ব্যৱস্থা শিকিব লাগে বা কিবা সলনি কৰিব লাগে বা কিবা কিমান উন্নত হৈছে তাৰ বিষয়ে অলপমান কব পাৰিব
হয় হয় নিশ্চয় আ কব পাৰিম আপুনি আ ভাল আ আ মোক কোৱেচ্ছন বা এটা টপিক লৈ আহিলে আপুনি মোৰ লগত অ মই বহুত ভাল পাইছোঁ যা আজিৰ দিনত আমাৰ যে প্ৰাইভেট স্কুল বা গভৰ্ণমেণ্ট স্কুলৰ বিষয় যে শুনি মোক সুধিলে মই বহুত ভাল পালো আচ্ছা আজিৰ দিনত আমি চাবলৈ গ'লে আমাৰ যা দিনে দিনে আমাৰ গভৰ্ণমেণ্ট স্কুলবোৰ আমাৰ কি হৈ গৈ আমাৰ কমি গৈ যোৱাটো আমি দেখা পাই আছো। আৰু তাৰ লগতে আমি কি দেখা পাইছো আজি আজিৰ দিনত আমি প্ৰাইভেট স্কুলবোৰ বাঢ়ি যোৱা বা বেছিকৈ আমাৰ কি হ'ল এতিয়া প্ৰাইভেট স্কুল যা নতুনকৈ বনোৱা বহুত আমাৰ হৈ গ'ল এতিয়া আমি আহ এতিয়া প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ যে পাৰ্থক্য পাৰ্থক্য আমি এইটো ক'বলৈ গ'লে আমি কি দেখা পাওঁ আমি বহুত পাৰ্থক্য এতিয়া দেখা পাওঁ য'ত নেকি আমি গভৰ্ণমেণ্ট স্কুলৰ আমি যদি কথা কবলৈ গ'লে আমাৰ আ ফাৰ্ষ্টত আমি কি দেখা পাওঁ আমি গভৰ্ণমেণ্ট স্কুলত আমি যোনবিলাক আহ ছাত্ৰ ছাত্ৰী য'ত পঢ়িবলৈ যায় তেখেতে আজিৰ দিনত আহ যাহ ভালকৈ বা লাগ লাগতকৈ কি হয় আমাৰ চ্চা টিচাৰ বা মেম বহুত মানে কম দেখা পোৱাটো আমি আজিৰ দিনৰ আমি দেখা পাওঁ য'ত নেকি আমাৰ যেমান বা যেমান আ টিচাৰ্চ লাগে আমাক আজিৰ দি আমি যে শিক্ষা ল'বলৈ সেই সেই মানে আ সেইবোৰ আমি কি দেখা পাওঁ ‌মাষ্টাৰ বা টিচাৰবোৰ আমি বহুত কমকৈ দেখা পাওঁ আজিৰ দিনত আৰু আমি আমি বহুত সেই যে দেখা পাওঁ তাৰ বি তাৰ মাজতে আমাৰ কি হ'ব আমাৰ যা ভালকৈ পঢ়িবৰ কাৰণে আমি ক্লাছৰুমত বহি পঢ়ি সেইবোৰ কাৰণে যে আমাৰ ভালকৈ আমাৰ ক্লাচ আমি ভালকৈ দেখা নাপাওঁ আৰু আমি গৰম বা আমি কি কয় গৰমৰ পৰা বাচিব কাৰণে আমি আমাৰ যা ছাত্ৰ ছাত্ৰীসকলক আমি ভালকৈ লাগাতকৈ আমি কে ন আমি ফেন বা এনে অ ফেনৰ সুবিধা বা আমি কি অ হয় হয় আমি ঠাণ্ডা কৰিবৰ কাৰণে বহুত এটা সুবিধা দিব নোৱাৰো আৰু আমি দেখা পাওঁ আমি আমাৰ যে ছাত্ৰ ছাত্ৰীক গভৰ্মেণ্ট স্কুলৰ যে ছাত্ৰ ছাত্ৰীক আমি ভালকৈ শিক্ষা দিবলৈ আজিৰ দিনত আমি আজিতো আমাৰ যুগবোৰ বহুত সলনি হৈ গ'ল যত নেকি আমি আজিকালি আমাৰ যা প্ৰাইভেট স্কুল বা কিছু এটা স্কুলত আমি কি দেখ নাাপাওঁ কি দেখা পাও আমি এ ডিজিটেলি যে আমি ক্লাছ কৰাটো আমি দেখা পাওঁ আৰু এই আমাৰ গভৰ্মেণ্ট স্কুলত আমি আজিকালি আজিৰ দিনত যাই ডিজিটেল যে ৰৰু বা ডিজিটেল ক্লাছ আমি সেইবোৰ দেখা নাপাওঁ আৰু অ বিশেষকৈ আজিৰ দিনত আমি থেওৰীতকৈ আমি প্ৰেক্টিকেলত আমি বেছিকৈ ধ্যান দিব লগা আমাৰ আজিৰ দিনত হৈ গল তে হৈ যোৱাৰ যে আমি আজিৰ দিনত আমি দেখা নাপাওঁ যে আমাৰ যে গভৰ্মেন্ত স্কুল যত আমি চৰকাৰী স্কুলবোৰত আমি কি দেখা নাপওঁ আমি প্ৰেক্টিকেল ৰুম আমি দেখা নাপাম আৰু অ এতিয়া আমি গভমেণ্ট স্কুলৰ বিষয়ে আমি এতিয়া কেইটামান কলো এতিয়া আমি তাৰ পিছত প্ৰাইভেট স্কুলত আমি কি কি দেখা পাওঁ বা আমি গভমেন্ট স্কুল আৰু প্ৰাইভেট স্কুলৰ পাৰ্থক্য আমিটো কবলৈ যাই আছো এতিয়া প্ৰাইভেট স্কুলত আমি কি দেখা পাওঁ। আমি বহুত আমাক লাগতকৈ বেছিকৈ আমি কি দেখা পাওঁ আমি টিৎসৰ বা আমাৰ যা অ ফেচিলেটিবোৰ আমি দেখা পাওঁ যত নেকি আমি ছাত্ৰ ছাত্ৰীক আমি শিকাব কাৰণে আমাৰ লাগাতকৈ আমি বেছি আমি বেছি উৰ্তিচ্চা পাওঁ অহ যত নেকি আমাৰ এটা চাবজেক্টত আমাৰ বহুত জন আমি তিৎসাৰ দেখা পাও হয় ন হয় হয় মিটা বিভিন্ন কি হয় আমাৰ এটা চাবজেক্টবোৰ আমাৰ বহুত বেছি আছে সেইকাৰণে আমি কি কওঁ কি দেখা পাওঁ আজি প্ৰাইভেট স্কুলবোৰত আমি এটা ছাবজেক্টত আমি তিনজন চাৰিজন পাঁচজন এনেকৈ সেই লৈকে আমি টিৎসাৰ আমি দেখা পাওঁ আৰু আমি ক্লাছ আমাৰ ছাত্ৰ ছাত্ৰীক আমি ভালকৈ বহাৰ কাৰণে আমি কি হয় আমাৰ বহুত আপগ্ৰেডেড আমি চিত বা ডেস্ক বেন আমি প্ৰভাইড কৰাতটো আমি দেখা পাওঁ আৰু আমাৰ আহ আমিতো আজিকালি বহুত আমি দেখা পাওঁ যে প্ৰাইভেট স্কুলত আমাৰ যে গৰমৰ পৰা আমাৰ যা দিনে দিনে যে গৰম আমি আজিৰ যে গৰমবোৰতো আমি দেখা পাইয়ে আছো হয়নে হয় তেতিয়া আমি সেই পৰা বাচিবৰ কাৰণে আমি এচি বা কিছু ফেন আমাৰ লগতো আমি দেখা পাই আছো আৰু এতিয়া আহ সেইবোৰ আমি প্ৰাইভেট স্কুল আৰু গভমেন্ট স্কুলৰ যা আমি যা ডিফ্ৰেন্স য আমি পাৰ্থক্য সেইটো আমি আজিৰ দিনত আমি দেখা পাই আছোঁ আৰু এতিয়া অ আপুনি অ এতিয়া আপুনি য গভমেট স্কুলত আমাৰ কি কি থাকিব লাগে বা কি কি নাই আহ আৰু আমাৰ প্ৰাইভেট স্কুলত আমাৰ কি কি আহিল বা কি কি আহিব লগা আ বা কি কি আহিব আৰু তাৰ বিষয়ে আপুনি আহ কিছু এটা সময় মোক দিব পাৰিবনে আপুনি হেল্ল' শুনিছিলে আপুনি
অ শুনিছো শুনিছো অ এয়টোৱে আপুনি
উ
বহুত ধন্যবাদ আপোনাৰ পৰা বহুত কথা শিক শুনিলো আৰু আপুনি কোৱাৰ দৰে হয় বৰ্তমান যুগত প্ৰাইভেট স্কুল আৰু চৰকাৰী স্কুলত চৰকাৰী স্কুল কে প্ৰাইভেট স্কুল আমাৰ বহুত উন্নত হৈ গ হৈ আছে আহ প্ৰাইভেট স্কুলত আমি এভলেবল টিচাৰ থকা দেখা পাও ফেচিলিটিছ দেখা পাও আৰু অলপ ডিজিটেল বৰ্ড ডিজিটেল বৰ্ড আমি দেখা পাওঁ
হয় হয় নিশ্চয়
অ আৰু চৰকাৰী স্কুলত সুবিধা বুলি কলে এতিয়া আমাৰ ভাল এখন কিপ ডে্ক বেঞ্চ এখন নাথাকে আমাৰ চৰকাৰী স্কুলবোৰত
কাৰ পঢ়িবৰ কাৰনে হয় নিশ্চয় নিশ্চয়।
ফেনবোৰ অলপ কম দেখা পাওঁ।
হয় হয় নিশ্চয়।
ফেন চলোৱা দেখা পাওঁ আৰু কিঽ স্বাজ আমাৰ বিশেষকে টিচাৰ বোৰ শিক্ষক বোৰ বহুত কম হৈ গৈ আছে আজিৰ যুগত
সটো বহু বহুত প্ৰভাৱ পৰাতো আমি দেখা পাই আছো।
বহুত প্ৰভাৱ পৰিছে ভালদৰে কৰ্চ আমাৰ বছৰত ভালদৰে চাবজেক্ৰ কৰ্চটো আমাৰ শেষ নোহোৱা হৈ গৈছে। টিচাৰ নথকা ফলত মানে এজন শিক্ষকে তিনিখন চাৰিখন ছাবজেক্ট শিকোৱাব লগা হয় ছাত্ৰ ছাত্ৰীক সেইকাৰণে বহুত লং প্ৰচেছ হৈছে আমাৰ এক্জামলৈকে কৰ্চ বোৰ শেষে নহয়।
হয় হয়। অ আপুনি বহুত ভাগত কৰিছে হ আৰু হেল্ল' শুনিছেনে আপুনি হেল্ল' শুনিব পাৰিছে।
হয়, হয়, হয়।
গতিকে, হয়, হয়, শুনিছো।
আপোনাৰ ভইচটো ভালকৈ অহা নাই। হয়, হয়, হয়।
আমাৰ প্ৰাইভেট স্কুলৰ বহুত ভাল ভাল আমি ফিল্ডাৰ
হয়।
ভাল ভাল চা এনেকুৱা দেখা পায় এইটো চৰকাৰী, চৰকাৰী স্কুলত আমি ভাল ফিল্টাৰ এটা দেখা নাপাও য'ত পানীৰ। প্ৰভাৱ বহুত পৰিমাণে পৰে।
হয়, হয়।
আৰু আমাৰ যোনকেইটা স্কুলৰ বাউণ্ডাৰী
হয়, হয়।
বাউণ্ডাৰীটো আমি গাঁৱলীয়া অঞ্চলত চৰকাৰী স্কুলৰ দেখা প্ৰায়, দেখা নথা
হয়, হয়। হয় আজিৰ দিনতো প্ৰায় ভাগে আমি আহ স্কুলবোৰ বাউণ্ডৰীত আমি বহুত কমেই দেখা পাওঁ।
কম দেখা পাও। বিশেষকে স্কুল বাউণ্ডাৰী আমাক লাগে। গাঁৱলীয়া অঞ্চলত কাৰণ তাতে সৰু সৰু ল'ৰা ছোৱালী বোৰে আমাৰ খেলা ধুলা কৰে আৰু ৰাস্ত ৰাস্তাৰ, ৰাস্তা যদি সেনেকৈ গেট নাথাকে।
হয়, হয় নিশ্চয়।
ইয়েছ। সৰু ছলীবোৰ ৰাস্তাৰ ফালে দৌৰিব পাৰে, তাৰ পিছত কিবা এটাত অঘটন ঘটি যাব পাৰে।
হয়, হয় নিশ্চয়।
উম, সেইবোৰ দেখা পাই আছো। আমি আমাৰ আমাৰ ফালেও তেনেকুৱা হৈ আছে য'ত স্কুল বাউণ্ডাৰী নথকাৰ কাৰণে বহুত ছা ছাত্ৰ, ছাত্ৰী বহুত অসুবিধা হবলগীয়া হয়।
হয়, হয়। এইটো বহুত গুৰুত্বপূৰ্ণ। আমি কৰিব লগা, এইটো বহুত এটা ভাল কাম। যে আপুনি সিহঁতৰ বিষয়ে কলে, বা বাউণ্ডৰী বিষয়ে কলে, এইটো আমাক যে আজিৰ দিনত বহুত লাগতিয়াল, লাগতিয়াল মানে বহুত, হয় বহুত প্ৰয়োজন।
উম।
আ। বহুত ভাল লাগিলে, হয়, হয়, হয়, হয়।
আশা কৰো আপোনাক আগলৈ আৰু কথা পাতিব পাৰিম।
হয়, হয়, নিশ্চয় পাৰিব।
ধন্যবাদ থাকিল আপোনালৈ, মোক ইমান খিনি সময় দিয়াৰ কাৰণে।
হয়, হয়, হয়। মইও আপোনাক আৰু শেষ ক'ৰবাতে আপোনাক আৰু মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিলো। যে আপুনি সেই কম সময়ৰ ভিতৰত ভিতৰত মোক আহ বা কিছু মই নজনা যাবোৰ কথাবোৰ আপুনি মোক শিকাই দিলে। সেই বাবে মই আপোনাক আৰু ধন্যবাদ জ্ঞাপন কৰিছো। যে আপুনি এই আপোনাৰ লগত আৰু মই পিছলৈ আৰু ভাল, ভাল কথা পাতিব পাম বা আৰু কিছু ভাল লৈ কথা পাতিব পাৰমটো, মই আশা ৰাখিলোঁ, হয়। ধন্যবাদ।